কি কৰি
অ'! এনে আছোঁ, তুমি?
মইয়ো, এনেই আছিলোঁ। ভাবিলোঁ! এনেই ক'ল কৰোঁ তোমাক।
অ'! ঠিকে আছোঁ, ভাত খালা?
ভাত নাই ৰ'বা, তুমি খালা?
অ'! মই খালোঁ, অলপ আগতে।
আচ্ছা, শুব লৈছে নেকি?
নাই-নাই, আছিলোঁ এনেই।
ক'ৰবাত ভৱনলে যোৱা কথা আছিল যে, কি হ'ল? কিবা আলোচনা কৰিছানে?
অ' কৰিছোঁ। তোমাক জনাম বুলি ভাবিয়ে এ আছিলোঁ। আজি গধূলি ঠিক হ'ল।
হয়।
ভাবিছোঁ আমি সকলোৱে, দাৰ্জিলিঙত যাম।
আচ্ছা, দাৰ্জিলিংটো ঠিক কৰিলা ন?
যাবানে তুমি?
অ' মই বাৰু আগ্ৰহী। বাৰু কোৱাচোন আৰু কিমান কি খৰজ পাতি, কেনেকুৱাও কোৱাচোন কিবা অলপ বিষ।
ট্ৰেইনত তোমাৰ অহা, যোৱা ছয়শ চল্লিশ হ'ব।
আচ্ছা।
তাতে তোমাৰ থকা। প্ৰত্যেক ৰাতিৰ চাগে। এ বাৰশ নে ষোল্লশ, পঞ্চাশ হৈ হয় হ'ব। আৰু তাত আমি চাৰি দিন থাকিম, আমি 'ন' তাৰিখে যাম। দহ তাৰিখে ৰাতিপুৱা গৈ পাম। তাৰপিছত তেৰ তাৰিখে থাকি পিনে, চৈধ্য তাৰিখে অ' আমি দুপৰীয়া তিনিটা বজাত এখন ট্ৰেইন আছে। ৰিটাৰ্ণ আমাৰ যোনখন উভতি অহা ট্ৰেইন। সেইখনত আমি গুচি আহিম।
তুমি থকাটো কিমান বুলি ক'লা?
থকাটো আমাৰ। আমি চাই আছোঁ, ক'ত থাকিব পাৰি ভাল চাই জেগা।
উম'।
তাকে আমি বিচাৰি পোৱা দুটামান জেগাত ষোল্লশ পঞ্চাশ এনেকৈয় দেখাইছে।
অ' মানে, খোৱা শুৱা বস্তুবিলাক যোগান ধৰিব চাগে ন?
খোৱা বস্তু ব্ৰেকফাষ্টটো দিব, কিন্তু বাকীখিনি আমি নিজে যোগান ধৰিব লাগিব আৰু। তাত, ঘূৰা -ফুৰাটো নিজৰ আৰু। ট্ৰান্সপ'ৰ্টটো আৰু যান বাহনৰ সেইটো আমি নিজে কৰিব লাগিব।
অ'। তেনেহ'লেচোন আমাৰ অলপ অসুবিধা হ'ব, ধৰা বাজেটত নিমিলিব নহয় আটাইখিনি।
খৰচ পাতি এতিয়া যদি এটা কোঠাত আমি আহ পাঁচজনকে থাকিব পাৰিম। পাঁচজনকে থাকিলে। যদি তোমাৰ ষোল্লশকে হয় ন।
হম।
কিমান আ এজনে তিনিশ পঞ্চাশ বা চাৰিশকে দিলে মিলি যাব।
তুমি মানে গোটেই কেইটাৰ কলা ন মিলাই।
হয়, হয়, এটা কোঠাত আমি পাঁচ জনকে থাকিব পাৰিম। আৰু আমাৰ থাকিব বাবে তোমাৰ বেলেগকে আকৌ, বিচনাত নুজুৰিলে বেলেগকে তোমাক। এ তুলিও দি দিব থাকিবলে।
উম' হম, হম, হম, হম মই ধৰা কি ভাবি আছিলো, গম পাইছা? মই ভাবিলো তুমি হেৰিয়ে কলা নেকি, আ এজ এজন ব্যক্তিৰ কথা কলা নে কি?
নাই নাই এজন ব্যক্তিৰ তেনেকৈতো বহুত খৰচ হব আমি এ আমি ভগাই লম সকলোৱে, দুটা তিনিটা অঁ তোমাৰ কোঠা লৈ ল'ম, তাতে পাঁচজন পাঁচজনকে থাকিব পাৰিব আমি এনেও দুটাই ল'ম চাগে, কাৰণ আমি যাই আছো দহ এঘাৰজন মান।
উম।
দুটা কোঠা হৈ যাব, ৰাতি থাকিবৰ বাবেহে সকলোৱে মিলাই ললেই হ'ল আৰু।
অঁ সেইটোৱে সেইটোৱে ৰাতিটোৰ কাৰণেহে বেলেগতো আৰু অসুবিধা নাই।
নাই দিনতটো আমি ফুৰিম ফুৰিম ৰাতিহে থাকিবলে আহিম কোঠাত তাৰ পিছতনো তিনিদিনৰ বাবে সকলোৱে মিলি ভাগি থাকিম আৰু সময় কটাম। ভাল ভাল তোমাৰ ক্ষয়ণবোৰ মনত ৰাখি থম।
হয় হয়, এইটো বৰ ভাল চিন্তা কৰিছা তুমি। তোমাৰ ভাল লাগিলে মোৰ শুনি এতিয়া যিটো কলা আহঁ
হয়।
অলপ বেছি হৈ যায় যদি ধৰা তুমি ষোল্লশটো যদি এজন ব্যক্তিৰ হয়, তেতিয়াহ'লে অলপ বেছি হৈ যায়।
নাই নাই ষোল্লশ এজন ব্যক্তি নহয়, তোমাৰ প্ৰতিটো নিশা তোমাৰ চাই তিনিশ বা চাৰিশকে যাব, এতিয়া পাঁচ পূৰণ চাৰি কৰিলে বিছ হয়, পাঁচশকৈ যদি আমি লওঁ।
অঁ।
ত' তোমাৰ। অঁ চৰি অ পাঁচ পূৰণ চাৰি, তেতিয়া আমি যদি তিনিশকে বা চাৰেতিনিশকে লওঁ। তেতিয়াহ'লে চাৰে তিনিশকে ললে হৈ যাব।
অঁ অঁ, এইটো ঠিক কলা বাৰু।
এতিয়া চাৰে তিনিশকে তোমাৰ তিনিদিনৰ হিচাপটো লগালে হ'ল, যিমান হয় সিমান বিল। হল। বেছি নাযায় পাছত বাকী যিখিনি তোমাৰ আমি পাঁচ হাজাৰৰ বাজেট ওলাইছো আৰু, মানে টিকেটো আঁতৰাই পিনে টিকেটোতো সেইটো তোমাৰ এক্স এক্সট্ৰাকে ৰাখিলো আমি।
আচ্ছা আচ্ছা তেনেহ'লে বাৰু সুবিধা হয়। আৰু ধৰা তাতে যে ফুৰিব যোৱা সেইখিনি
ফুৰিব যোৱা এতিয়া আমি ইণ্টাৰনেটত সকলোৱে চাই আছো।
হুম হুম।
ভাল ভাল জেগা আমি মল ৰোডত যাম। মল ৰোডৰ ওচৰতে আমি এটা সেই থকাৰ বাবে ব্যৱস্থাটো লৈ লম। যাতে আমাৰ ওচৰতে হৈ যায় খোজ কাঢ়ি যাব পাৰো।
উম উম হুম।
বেছি দূৰত তোমাৰ নলওঁ, তাৰপিছত আমি তাতে জেগাবোৰ ফুৰিম আৰু তাতে তোমাৰ এতিয়া তাপমা তাপৰ মাত্ৰা বা কিমান চলি আছে সেইটো আমি অকণমান তাৰে হয়, যত কোঠা ল'ম তেওঁলোকৰ পৰা সুধিব লাগিব তেওঁলোকক সুধিব লাগিব। সেই হিচাবত আমি কাপোৰ কাপোৰ কানি বেগত ভালদৰে ভৰাই কেনে, তাতে যেনেকুৱা যি কাপোৰ প্ৰজনপ তাতে অঁ, যিহেতুকে ঠাণ্ডাৰে দিন।
উম-উম সাজু হৈ যাব লাগিব আৰু।
সেইবাবে গৰম কাপোৰ লৈ যাব লাগিব আৰু গৰম কাপোৰ- তেনেকুৱা তাই বাৰু গৰম কাপোৰ হে- আমি তাপমাত্ৰাতটো চাই লম আৰু আমি ভাবিছো সকলোৱে কেইদিনমান- এই মানে ভ্ৰমণত যোৱাৰ আগে-আগে- বজাৰলৈ ওলাই যাওঁ, কাপোৰ কানি যাক যি প্ৰয়োজন হয়, সেইখিনি আমি কিনি লম।
আচ্ছা-আচ্ছা-আচ্ছা, বুজিলো-বুজিলো।
হয়, মই তোমাক জনাম বুলি ভাবিয়ে আছিলো। মই- জনলো হয় অতি সোনকালে। তুমি ফোন কৰিলা, ভালে কৰিলা।
সেইটোৱে-সেইটোৱে। মইও বোলো খবৰ এটা লওঁ কি হয়?
তাকে, কালি আকৌ ভাল- তহঁতে লগ কৰি কেনে গোটেই- অহা -যোৱা তাতে থকা মেলাৰ কথাখিনি ভালদৰে আকৌ আলোচনা কৰিম। আৰু কাইলে য'ত থাকিম সেইখিনি আমি এ বুক- কৰি থৈ দিম আৰু।
আচ্ছা-আচ্ছা-আচ্ছা, কালিলৈ মানে সম্পূৰ্ণ কৰি দিবা ন গোটেইখিনি।
কালি সকলো সম্পূৰ্ণ ঠিক ঠাক কৰি অলৰেডি আমাৰ যোৱাৰ বাবে- টিকট হৈ গল, টিকটৰ এতিয়া আৰু কোনো চিন্তা নাই- দুয়োতে অহা- যোৱাৰ বাবে হৈ গ'ল। এতিয়া অকল থকাটো- বাবে এটা ভাল জেগা আমি যোনটো বিচাৰিছো সেইটো যদি হয়, সেইটোতে- এ আমি মানে সিদ্ধান্তটো লৈ ল'ম, নহ'লে বা আমি বেলেগ কিবা- আকৌ বিচাৰম যিহেতুকে আমাৰ হাতত আকৌ এতিয়া দচ দিন দহ- এঘাৰ দিন মান আছে। সকলোবোৰ কাম আগতিয়াকৈ কৰি থ'লে - পিছলে একো ভেজাল নাথাকে আকৌ আৰু আমাৰ- আ ন তাৰিখে যাম। ৰাতি তোমাৰ- অঁ, ন -চাৰে নটা নে দহটা বজাত আমাৰ ট্ৰেইনখন থাকিব। আমি সকলোৱে চাৰে সাত- টা মানত ঘৰৰ পৰা ওলাই দিম। অঁ, গুৱাহাটী অঁ, ৰেলৱে ষ্টেচনলৈ।
হয়, হয়।
তাতে আমি সকলোৱে লগ হ'ম তাৰ পিছত- আগতীয়াকে যায় চবৰে জেগাবোৰ চাই লম। ৰেল -ৰেলখনত।
উম।
ৰাতিটো সকলোৱে তাত- তেওঁ কথা বতৰা পাতিকেনে ৰাতিটো কটাই ৰাতিপুৱা গৈ এ পাম বেছি টাইম নালাগে।
হয়, হয় বৰ বেছি দূৰ নহয় বোলে।
অঁ আৰু শুব পৰাকে আমি সকলোৱে চিটবোৰ আমি- এ সেই মোৰ হিচাপে টিকটবোৰ কাটিছো।
হয়।
মোৰ সকলৰে সুবিধা চাই পিনি, যোৱাকালি টিকট কেইটা কাটিলোঁ।
অঁ।
আৰু তুমি যাবা বুলি মই গমেই পাওঁ, তুমি যিহেতুকে- কৈছিলা যে তোমাৰ বোলো, তাকে পিছে জনোৱা হোৱা নাছিলে। তুমি পইচাটো পিছত দি পিছত দি দিলেও হ'ব পইচাটো ক কোনো কথা নাই।
হ'ব হ'ব মানে মই ধৰা অলপ ব্যস্ত আছিলোঁ আৰু- কিবা অলপ খেলি মেলিও হৈ আছিলে সেইকাৰণে।
মই ফোন কৰিছিলো পিছত ভাবিলোঁ তুমি চাগে ব্যস্ত আছা সেইবাবে মই কাটি থৈ দিওঁ এনেও- তো তুমি যাবাই কৈছিলা যিহেতুকে আমি- যিহেতুকে আলোচনা কৰিছিলো কেইদিনমান আগত এই কথাটো। সেইকাৰণে মই- তোমাৰ টিকট টো- কাটি থৈছো আৰু তোমাক এতিয়া জনালোঁ।
সেইটোৱে সেইটোৱে। ভাল কৰিলা বাৰু দিয়া, ভাল লাগিলে সেইখিনি কথা শুনি।
এতিয়া খালি যোৱাহে কথা যাই পিনে থকা মেলা।
হয়।
আৰু ভালদৰে পঢ়ি শুনি- সাজু সাজু, এতিয়া খালি- থকা মেলাৰ সুবিধাটো সেইটো ব্যৱস্থাটো আমি সম্পূৰ্ণ কৰি ল'লে - কালিৰ ভিতৰত বাকী একো আৰু চিন্তা নাই, এতিয়া কি কি প্ৰয়োজনীয় কাপোৰ কানি তাত- লৈ যাবৰ বাবে প্ৰয়োজনীয় সেই বস্তুবোৰ মই চাই লম চাই পিনে কিবা যদি অ কিবা যদি মোক লগা হয় তেতিয়া হ'লে বজাৰলৈ ওলাই যাম এ গধূলৈ- ‍গোটেইকেইটাই যাম একেলগে সকলোকে সুধি লওঁ।
আচ্ছা'-আচ্ছা'-আচ্ছা'। ঠিক আছে দিয়া হ'ব, কথা নাই সেইটো হ'লেতো ভালেই দিয়াচোন।
তাকে এতিয়া ভাবিছোঁ আৰু যাওঁ বুলি আৰু চ'ব-
অঁ' সেইটোৱেই, ভালে কুশলে গ'লে হ'ল আৰু।
আৰু লগতে কিছুমান দৰব পাতিও- লৈ যাব লাগিব। কাৰ কেতিয়া কি অসুখ হয় একো ক'ব নোৱাৰি যিহেতুকে ঠাণ্ডাৰো কথা। সকলোৱে নিজৰ নিজৰ- জ্বৰৰ ঔষধে হওক বা মাথাৰ বিষ ৰে হওক বা হেৰি তোমাৰ বমিৰে হওক সকলোৱে ল'লে হ'ল।
অঁ' সেইখিনি বাৰু ধৰা নিজৰ ব্যক্তিগত চবে ল'বই লাগে। স্বাস্থ্য কথা কোনেও ধৰিব নোৱাৰে হঠাৎ বেমাৰ হৈ যায়।
ল'ব লাগে কাৰণ তোমাৰ বাতাবৰণ তাতে বেলেগ হ'ব, ইয়াৰে এ প্ৰতিকূল বতৰ- তোৰ তাৰে বতৰ বেলেগ, তাপমাত্ৰা বেলেগ- আৰু হঠাৎ জেগা চেঞ্জ আৰু পানী- সলনি হ'লে বহুতৰ চৰ্দি তৰ্দিও সেইকাৰণে মানে এই চ'ব- এ তোমাৰ মেডিকেলৰ- বস্তুবোৰো লগত লৈ ৰাখিলে হ'ল আৰু। মানে নিজৰ স্বাস্থ্যটোও চাব লাগিব।
উমঁ' উমঁ' সেইটো ঠিক ক'লা বাৰু এইটো তুমি।
আৰু তাৰে তাতে কি তাপমাত্ৰা কিমান ডিগ্ৰী চলি আছে সেইটো ভালদৰে চাব লাগিব।
অঁ' আৰু বাৰু কিবা জেগা চালানে ধৰা ক'ত ক'ত যাবা?
এতিয়া জাগাটো মই প্ৰথম গৈ আছোঁ, বিশেষ ভালদৰে নাজানো, তাতে এতিয়া- সকলোৱে আলোচনা কৰিলেহে আৰু আগতে যোনে যোনে তাত যাই পাইছে আমি য'ত যাম দাৰ্জিলিঙত- তাতে সেই মানুহ কেইটাক সুধিব লাগিব। তাৰে কিছুমান জেগা বাৰু মই ইন্টাৰনেটত চাই আছো কিছুমান জেগা বহুত ধুনীয়া। ধুনীয়া জাগাই গোটেইখন আৰু অ সন্ধিয়া মল ৰদত খোজ কঢ়িবলৈ ভাল তাতে খোৱা লোৱাৰ বহু কেইখন দোকান আছে বিভিন্ন ধৰণৰ খাদ্যৰ লগতে বজাৰ পাতিৰ বাবেও ভাল দামতে।
অ খোৱা লোৱা চাবাচোন খোৱা লোৱাটো দৰবলাক চাবা অলপ।
অ তাতে সকলোবোৰ মই যিমান পাইছো এ তোমাৰ কম খৰচতে হ'ব লাগে আৰু নিজৰ নিজৰ কথা আৰু যোনে যি খায়।
হুম হুম।
খোৱাাতটো নিজৰ ওপৰত।
সটো নিজৰ ওপৰত হ'ব দিয়াচোন, নহ'লে মানে দাম বোৰ দাম দৰবোৰ গম পালে অলপ সুবিধা হৈ যায়।
অ সটো আমি তাতে গৈয়ে গম পাইছা আৰু আমাৰ নিজৰ কিছুমান যদি আৰু নিজৰ বাবেও ৰাই। যত যাওঁতে কি মানে ৰাতিৰ বাবে আকৌ। ৰাতিটো আকৌ নোখোৱাকে থাকিবা জানো ৰাতিটো যিহেতুকে কটাব লাগিব, লগত কিবা খাদ্যয় ল'লে হ'ল, ট্ৰেইনৰ
সেইটোয়ে সেইটয়ে কিবা খোৱা বস্তু অলপ লৈ ললে হৈ যাব।
উম। যিহেতুকে অলপ ট্ৰেনইৰ ৰেলত গলেতো আৰু খোৱা লোৱাতটো বাৰু আৰু নিজৰ ওপৰত কথা যোনে কুৱাই হ'ব আৰু। নোখোবোৰে আৰু কথা পাতি থাকিম আমি।
সেইটো হ'ব দিয়া চোন।
তাকে। এতিয়া সকলোৱে আৰু ভালে ভালে হ'লে আৰু ন তাৰিখে আমি উওলাই দিম আৰু সকলোৱে। তুমি ও তোমাক ককো জনালো তুমিতো গৈয়ে আছা এতিয়া, কালি আহিবা আমাৰ ঘৰত আমি সকলোৱে